হেল্ল অ
কি কৰি আছো
মই আছো এনেই
ভাত পানী খালি নে
ভাত পানী খালোঁ তুমি খালা
খালো, খালো।
অ, বাকী ল'ৰা ছোৱালী শুলে?
ত
অ, অ অ। আমাৰ, এ শুৱাই আছে। মই বোলো ফোন এটা কৰোঁ। আটছা, আটছা। অ, আজি কি? কৰি আছিলা?
আজি কি আৰু, এ বিলাক ল'ৰা-ছোৱালীৰ লগতে খোৱা-বোৱা। উম সেইয়া, দিনটো তেনেকেই পাৰ হৈছে।
অ। আমাৰ সেইয়াই, নাতিটোক কাৰণে সকাম অকমান কৰিছিলোঁ। দিনতে, আগবেলা। এ তাতে ব্যস্ত আৰু তেতিয়াহে সোনকালে উঠা হ'ল, কাম চাম কৰা যে, একদম ভাগৰ লাগি গৈছে। এয়া উম। তাই আহিব বুলি কৈছিলে, তুমি আজি নাহি হিলা
অ', হেই যাব পৰা নগ'ল আকৌ। ব-বতৰটো বেয়া হ'ল ইয়াত। যাবলৈ অকণমন দিগদাৰ এটা হ'ল।
উম, উম। হঠাতে আহিছিল নহয়। ধুমুহা নিচিনা কৰি দিলে। উম, এতিয়া যেনিবা নাই। এতিয়া আকৌ গৰম।
সেইটো কাৰণে সেই বেমাৰ আজাৰ
অ' তাকেইতো। এ বতৰটো এনেকুৱা গৰম, উম-উম। তোমাৰ বহুত আৱাজ হৈ আছে। বে কিবা, কৰবাত আছাঁ নেকি?
অ'
অ'। হেল্ল' অ'। এই কিবা ধুম-ধুম পৰি থকা চিনা শব্দ আহি আছিলে।
উম মামাই কাহি আছে
অ এই কাহঁটো চবৰে হৈছে আমাৰো চবৰে
এই বতৰটো কাৰণে ইয়াৰ আৰু সেই ল
উম উম উম এ আমা এইৰো একমাহৰ ওপৰ হ'ল ভালেই হোৱা নাই ছোৱালীজনীৰো নাতিজনীৰো এক মাহৰ ওপৰ হল হোৱা নাই
উম উম
উম
এ‌ ইয়াৰো সেই ভাল হৈছিলে ভাল হ'ল তাৰপা আকৌ ইয়াত পানীটো চেঞ্জ হৈছে যে অ বতৰটো কাৰণে বিশেষকে
সেয়াই এতিয়া আগবেলা কেনেকোৱা চুকা ৰদ মানুহ থাকিব নোৱাৰা পিছবেলা আকৌ হঠাতে দিলে বৰষুণ পণ্ডিতে
সেই অ সেইটো কাৰণে
এয়াই আৰু বৰ্তমান একেই থাকিব জেঠ পাহে কি হয় আৰু
সেইটোয়ে সেই মিঠাতেল চিতাতেল মাৰি দিছো বাৰু ভৰিত মিঠাতেল ভৰিত মাৰি দিছোঁ
অ ভৰি ডিঙি চিঙি এনেকে দি দিলে ভাল নাকে চাকে অকণ তেল কেঁচা তেল না পট লগাই দিলেও ভাল হয়
অ অ
উম নাই ইহত কেইটাক দুই তাকে দিওঁ। হেৰি কৰাই পেলাই তাই, আনি দিয়ে এয়া নহৰু দি পেলাই গৰম কৰি তেল, দি, পেলাই সেই গোটেই পিঠি -চিঠি মালিচ কৰি দিওঁ নাকেচাকে তেল- চল দি দিওঁ। আজিয়ে খুব মজা। পায় ইহত দুটাই,
ভাত পানী খালে নহয় ন', -
অ', মই খালো। অ ', মানে সোনকালে কৰাই যায় যে - ভাত। পানী, অ', কৰি পেলাই আজি হেৰি বেলেগে, একো নাই আৰু এই ৰঙালাও - আলু, -জিকা এনেকৈ দি পেলাই থোপথুপীয়া তাতে পনীৰ, আছিলে পনীৰ দি দিলোঁ, তেনেকে মানে ভাজি ভাতৰ নিচিনাকৈ খোৱা হ'ল আৰু দালি- চালি বনোৱা নাই। দিনতো খিচিৰি কৰা হ'ল, খুৰীয়েকে বনালে খিচিৰি। গোটেইখিনি আছিলে যে, মানে সকামৰ পিছত, তে ইয়াতে বোলো,
উম', - উম', - আমাৰ আকৌ এয়া, সেই দিনত ভাতকে- -ভাতটো ইমান খাবলৈ মন নকৰে। দিনটো মানে দুবাৰ- দু, - দুটা টাইমহে সি, ভাত খাব বিচাৰে। আজি ৰাতিপুৱা কিমান, কে, তাৰপা এতিয়া ইমান মন নকৰিলে।
অ, 'এই গাটো বেয়া কাৰণে চাগে। উম', কিবা ভাতে ৰুটি খায় নেকি সি, ৰুটি খুৱাব লাগিছিলে সি ', যদি খায়।
প্ৰতিটো সেই কোনবা এটা সময়তে মানে, - কোনবা দিনাখনহে,
এনে কি খায়?
সেই মানে সেই তেনেকুৱা কল খালে। চিৰাটো খাব বিচাৰে।
অ', - অ', চিৰাটো দিব পাৰা। কিন্তু চিৰা এতিয়া ঠাণ্ডা যে', বাহে
কিন্তু সেই গাখীৰৰ লগত নহয়, তিয়াই পেলাই অকনমানি, - চেনি সানি বা গুৰ সানি দিলেহে,
অঁ। এই চেনীতো এতিয়াই নোখোৱাবা। সৰু পোৱালি। চেনি খোৱাৰ সময় হোৱা নাই সিহঁতৰ।
উ
পৰিলে সেনেক এ গুৰ চুৰ দি পেলাই নহ'লে। এই এইটো এইটো গুৰে ভাল লাগে। কলৰ খৈতে সানি দিলেও ভাল হয়। উহ
স
তাকেহে।
বাকী তাই যাবগৈ কেতিয়া।
উম।
তাই যাব কেতিয়া?
শনিবাৰলৈ যোৱাৰ কথা, সেইকাৰণে মানে। তেতিয়াই সকাম ভাগ। কৰি দিলোঁ এই ল'ৰাটো হৈ পেলাই, পাতা হোৱা নাছিলো তাৰপিছতে যাবগৈ মাঘৰ বিহু সময়তে কৰা কথা আছিল তেতিয়া আকৌ খুব। ঠাণ্ড নহ'য়। লৰা ছোৱালী পেন পেন পান পান, ক'তনো পাতিব পাৰিম মাঘৰ বিহু, এনেকুৱা ঠাণ্ডা বতৰ কোচতে উঠি থাকিব তাৰপিছত এতিয়াহে। আছে ঠিকে। দুইটাই ইমান উটপাত কৰিছে। মাকে আজি নামত বহিবই নোৱাৰিলে।
অ--অ।
সেৱা কৰিবলৈ মাতিলৈ সেৱা কৰিবলৈ আহিলে ল'ৰাটো খুৰীয়কে ৰাখিলে ছোৱালীজনীক লৈ সেৱা। কৰি আছে ছোৱালীজনী আকৌ গৈ মাকৰ পিঠিৰ ওপৰত বহি আছে এ কি কৰিবা আৰু ও তাই এনেকেই ডাঙৰ কৰিব লাগিব।
সেইটোবে উপায় নাই।
উম',। ইয়াত আকৌ বৰষুণ জাক আহিছে।
মইহে কাইলৈ পাৰিলে এপাক যাম বাৰু কাইলৈ নোৱাৰিলে পৰহিলে যাম যাম আৰু। দিনৰ ভিতৰত
অহ--অহ পঢ়িলে, অ আহিবা। বতৰটোে আহে কি হয়। কোনোবা দিনাখনো, যোৱাকলিটো ভাল আছিল। খুব ধুনীয়া বতৰ আছিল।
উম--উম।
আজি আকৌ হেফচবেলাটো বৰ বেয়া কৰি দিলে
উম বেয়া কৰি দিলে, সেইটো কাৰণে বেমাৰ আজাৰ বিলাক হৈছে।
উম। এইবিলাক সেই আৰু কাপোৰ কানিও খেশ। শুকাই আধা আধা থাকে এনে- কে হ'লে, ও গোন্ধাইও নহয় কাপৰ পৰা থুপ খুৱাই থ'লে। ইহঁতৰ কাপোৰ ল'ৰা ছোৱালীৰ ধেৰ কাপোৰ লাগেতো।
সেইটোৱে।
উম আহিবা, আহিলে ভাল লাগিব, দেখা পাম ল'ৰা-ছোৱালীকেইটো। উম
তাকে।
বাকী আৰু ঘৰত ভাল সকলোৰে?
আছে আছে, ঠিকে আছে।
উম, নহ'লে সকাম কিবা আছিলে হৈ গ'ল ন?
হৈ গল, হৈ গল। হৈ গল, ম, আহিছিলে। তাই সেই সকামৰ দিনা শুনাই। সি সকাম খাই ৰাতি গুচি গ'লগৈ আৰু।
অহ অহ।
মই আছোঁ কৈদিনমান।
বহুত দিনৰ মূৰত অহা হৈছ-
তে এইখিনি এঘাৰ-বাৰটামান হ'বগ মোৰ যাওঁতে যাওঁতে।
অহ ঠিকে আছে, মাজতে এনে- এয়া সিয়ে চদ মানে দহ পোন্ধৰ দিন থা- কি ব'লে মানুহটো- ভাল লাগে। ঘৰৰ মানুহখিনিও ভাল লাগে ন, বহুত দিনৰ মূৰত আহিলে, বনাই আহি থাকিলে- আৰু মানে আহিয়ে থাকিব, এয়া অ, এনকা- অ আহিব যেতিয়া, ইমান সৈ আশাতো নাথাকে। দূৰৰ পৰা আহিলে যিমান আশা থাকে- কে
সেইটোৱে হি হি হি। অ সেই তাকে এতিয়া সেই ভাত বাঢ়ি- ছে
ওওম
ভাত বাঢ়ি আছে।
অহ তুমি খোৱাই নাই, হ কি বনাইছে আজি।
মাছ
অহ
এই লৰা টোক শুৱাই বোৱাই ললো, খাম আৰু তাৰ পিছত।
অ অ অ বাৰু আমাৰো সেই মাছ আছিলে এ তাই কলে মাছ বনাব নালাগে দিনতো মানে সেই পায়স এ বনোৱা আছে। আ যে গধূলিহে খালে তাহেতে পায়সে পুৰি বনাই পেলাই খালে খাই লৈ পেলাই ভোগ নাই বোলে এ ভাতোহে থাকিলে গ'ল ৰাতিপুৱালে কে তাৰ মানে তিনিজনী মানে খাব পৰা যোখ খোৱা আছে ভাত ৰাতিপুৱা তাকে কৈছো তহঁত দুজনীয়ে বোলে ফ্ৰাইড ৰাইচ কৰি খাওঁ নে কি কৰি খাওঁ। খাবি মই পানী দিয়া ভাত খাম। তল পুৰি লৈ পেলাই খাই মানে মই ভাল পাওঁ। সেই তেনেকে খাম তাহাঁতে আহ সেই গৰম গৰমে পটল জিকা পোৰা মৰা খাই ভাল পাওঁ সিহঁতে নাখায় পিয়াজৰ কেতিয়াবা মোৰ পিয়াজৰ নলা হলে আৰু একো নালাগে আৰু তেনেকেই খাওঁ। সিহঁতে সে অলপ ফ্ৰাইড ৰাইচ খাওঁ কি খাওঁনে কণী ভাঙিয়ে খাই তাই কৈছিলে চব্জি অকণমান থৈ দিবা ৰঙালাও চব্জি খাই ভাল পায় যে তাৰপিছত আৰু এও খাই মানে ভাগিন ছোৱালীজনী আছে যে তাইও খাই ভাল পাই মইও খাওঁ সে দুইজনে খায় খাওঁতে খাওঁতে খাইয়ে থৈ দিলো উম
কে পাব আছে
উম
হম
হা বাকী এতিয়া ঘৰত মানুহ বেছি গোটেইখিনিয়ে আছে আছে ন ভণ্টি আছে
আছে এ হম তাই গ'ল তাই গ'ল
অঁ
গৈ উম থৈ আহিলে গৈ মামাই থৈ আহিলে গৈ সেইটোৱে
ভাইটি আহিছিলে
উ উম আহিছিলে সি আহিছিলে সিও গল উ তাৰ সেই পৰীক্ষা উষ্ট দেসবা
অ অ
আহ
ত্ৰিছ মে
মে পৰা অ মে ত্ৰিছ দেখবা
তেতিয়াহ'লে এতিয়া নাহিব চাগে কে পৰীক্ষা চৰীক্ষা দিহে আৰু
উম এইবাৰ লাষ্ট চেমিষ্টাৰ উম
ভালে তেতিয়া আজৰি হ'বগৈ সিও উম ঠিক আছে বাৰু যোৱা তুমি ভাত খোৱাকৈ যোৱা অঁ অঁ ৰাখিছা অঁ